এ কি কৰিবা খাই লৈ পেট পেলাই শুই আছো।
হয় তুমি যেতিয়াই ফোন কৰো তুমি খাইলৈ পেট পেলাইে শুই থাকা যে কিয়?
কি ক'বা জালাচোন মোক সৰু পৰাই মই খায়ে থাকো বুলি।
বাকী।
এক সময়ৰ কাৰণে মোৰ উশাহ বন্ধাব পাৰি কিন্তু মই মুখ নহয়
হয় নেকি।
উম। খং খ খং খং খাং খ দেতাই মোক ক'লে দেখিলেই হলিবা খাবি নেকি এনি টাইম মোক খং খ খং খ খং খং। খ কাকে কৈ থাকো।
হেল্ল। পেলাই কেনেকৈ দিয়ে।
ই আ তেনেকুৱা নহয় আৰু মই নিজে উম। মই নিজে বনাই খাওঁ। এতিয়া মায়ে বেমাৰী ন বেমাৰ মায়ে বনাব নোৱাৰে। চ' মই দেতাৰ পা পইচা চুৰ কৰি। তাৰ পিছত দেতাই গম নোপোৱাকে দোকানৰ পৰা আনি বস্তু। সিজাই বনাই নিজে অকলে খাওঁ জানা।
উম সুধিলেও নিদো কাৰণ কিয় জানা মই যদি সিহঁতক দিওঁ আকৌ মোৰ পৰা মোৰ ভাগটো কমি যাব নহয়।
সেইটো হয় বাৰু, সেইকাৰণে মই তোমালোকৰ যাবলে আপচোচ কৰোঁ। এ তোমাৰ মায়ে তোমাৰ কাৰণে উঠিবলে পিঠা কম মই গলে মোকো দিব লাগিব নে। সেইকাৰণে মই নেযাওঁ আকৌ তুমি মোক বেয়া পোৱা এতিয়া দিয়া মই নাজাওঁ-নাযাওঁ বুলি কোৱা।
সেইটোৱেটো তুমি ভাল চিন্তা কৰা। ভাল লাগে সেইকাৰণে ভাল লাগে, সেইকাৰণে ভাল লাগে। এতিয়া মোক খোৱাটো চিন্তা কৰিলে এতিয়া মোক-মোক খোৱাটো চিন্তা কৰিম ন মুৰ। মই তেতিয়া বেছিকে খাম আৰু, সেইটোৱে।
লগৰ ন এতিয়া মই জানিব লাগিব ন তোমাৰ কথাটো।
সেইটোয়ে, এই-এইটো কথা ভাল লাগে এইটো পইন্ট
মই নাজানিলে কোনে নাজানিব কোৱাচোন তোমাৰ কথা।
এ সেইকাৰণে বেলেগ-বেলেগ হৈ গ'লা।
এতিয়া কি ক'ব আৰু কোৱাচোন।
সেকাৰণে বেলেগ-বেলেগ হৈ গলা ইমান চিন্তা কৰাৰ কাৰণে ন?
উম, তাকে।
উম', একেলগে পঢ়িব পাৰিলা হয় চিটোতো পাইছিলা।
তাকে।
উম', ওচৰ নহল কাৰণে ওচৰ খনতে ললেগে। পিজিত পঢ়িব লাগে বুলি সি।
তাকে মোৰ বাকী বাৰু মোৰ কথাটো বাদেই, মোৰ তোমালৈহে টেনচন লাগে অ।
কিয়নো?
তাকে তোমাৰ এতিয়া মায়ে কিবা বনাইছে খাবলৈ অলপ কমি চমি যাব পাৰে ন?
ইচ ৰাম আমাৰ মায়ে মানে কি জানা জোখ
অ' হয় নিকি, মানে তোমালে অকন বেছিকৈ বনাই নেকি?
বেছিকে মই মোলে বেচিকে নবাই মই চব পৰা অকণমান মানে খোজোঁতে খোজোঁতে মোলে বেছি হৈ যায়।
অ', এতিয়া চোৱা তুমি এতিয়া তোমাৰ মাৰ পাও যদি অকমান অকমান খোজা মাহঁত যদি মানে পেট নভৰা আকৌ হয় তেতিয়া বেয়া নালাগে তোমাৰ?
নালাগে। মাহঁতৰ মানে, মোৰ পেট ভৰা মানে মোৰ মাহঁতৰ পেট ভৰা।
অ', মা হ'ল আৰু তেতিয়া হ'লে ঠিকে আছে একো নাই। আগ বাৰিছ। ভৱিষ্যত উন্নতি কৰিব কিবা এটা।
নকবা আৰু মোৰ উন্নতিৰ পথত মানে মই আগতে আগবাঢ়িলো।
অ', মই যে আগবঢ়াই নাই নেকি বাঢ়ি পাই নেকি লাহেকেও বোলে আহিছিলোঁ।
সে আই টি আই কৰিবা নেকি?
আই টি আই কৰো বুলি ভাবিছো এতিয়া মানে তাত হেৰি কৰিম বুলি ভাবিছো, লগৰ-চগৰ
সেইটোৱেতো এতিয়া কলেজত তুমি নাই হয় নে? তিয়া লগৰ খিনি নাই মানে লগৰ খিনি আছে কিন্তু, এ তোমাৰ নিচিনা ইমান ফ্ৰী নহয় আৰু ন চবৰ লগতে। ত' এইকাৰণে ভাল নালাগে। গে আৰু চবৰ লগতে থাকি এনেকা কথা পাতি।
তাকে এতিয়া তুমি মই একেলগে থাকিলে টেনচন নহলে হয় ন, মই তোমাক আনিবও গলোঁ হয়। এ
সেইটোৱে, সেইটোৱেইটো, এ মানে লগৰ বিলাক আছে কিন্তু চেলফিচ অ বেছি প্ৰায়ভাগে বহুত চেলফিচ।
উম, তাকে।
মই ক্লাছ যাওঁ যে, ক্লাছৰ নটচ খিনি লবলৈ সিহঁতে আৰু ফোন মেচেজ কৰিব তাপ তাৰপিছৰ পৰা আৰু সিহঁতৰ আৰু ফোন মেছেজ নাই আৰু একে এক্সামৰ সময়ত আহিব, কাৰণ মোৰ ওচৰতে বহে যে।
উম, তাকে মানে এতিয়া মানে চব সময় তোমাৰ লগত পইচা পেলাই নাথাকে ন তোমাৰ লগত তুমি খাই থাকা যিহেতু তোমাৰ পইচা পাতি বেছি থাকে ন অলপ, সেইকাৰণে মই যে মই নিদিলেওঁ চলিব তোমাৰ অৱ খাব পাম। অকমান অলপ চলপ দিলেও বহুত
তাকে তাকে সেয়া প্লেন কৰি আছিলা মানে
অ তাকেই ভাবি আছিলোঁ
উম তুমি নাজানাই মই তোমাৰ পৰা পইচা উলিয়াই তোমাৰ পৰা খাম বুলি
দিবানিকী
ইয়েচ এতিয়া বুজলা
তাকে মইয়ো তুমি খাবহে যাও নেক বাকী দিমাগটো অলপ কমজৰি নেকি বুলি ভাবছিলো
এয়া তুমি কি ভাবিছা মোৰ অ দিমাগটো কি মোৰ আঁঠুত আছে
অ সঁচাকৈ এনেকে ভাবিছিলোঁ তুমি পুৰা মনৰ কথা কৈ দিলা মোৰ
ইছৰাম তোমাৰ তেনে তোমাৰ যোনটো ঘিও খিনি সেইখিনি তোমাৰ ভুৰ শৰীৰ কিলা কিলাকুটিত আছে
ভৰি কিলাগতি নাথাকে নেকি ন
এই ছোৱালী বিলাকৰ থাকে লৰাবিলাকৰ নাথাকে অ নাথাকে নাথাকে তুমি আৰু কথা কোৱা দে মই মানে নাভাবিলো যে
হে ইয়া ইয়া ইয়া ইয়া প্ৰুফ প্ৰুফ এয়া প্ৰুফ হয়
এনেকেতো চোৱা মই এতিয়া তুমি যিটো কথা কৈছা সেইটো কথা ভাবি থকা নাই ন এতিয়া আৰু ইমান মানে হেৰি নললো
উম উম এতিয়া চোৱা তোমাৰ যদি দিমাগ থাকা হয় তুমি ক'লা হয় ভৰিতো মানুহৰ আ ঠু নাথাকে নহয় অ কিলাগুতি নাথাকে নহয় এ এইআ ছোৱা তোমাক ধৰি লো পইন্টত সেয়া মোৰো দিমাগ আছে তুমি নাজানা অ তাত তুমি এনে থাকিলা মোৰ লগত সৰু পা
তাকেহে
বাতদে মোৰ বাৰ্থডেত কি এয়া মোৰ বাৰ্থডে আহি আছে নহয়
অ তাকেইটো তুমি বাৰ্থডে নাপাতিবা ক তোমালোক
ইয়া মা ক কথা শুনিছা মায়ে সেইদিনাখনো ক'লে যে তোমাক ফোন কৰি তাৰ পিছত আকৌ কৈছে এবাৰ বাৰ্থডেটো পাতিম দে আৰু মই কৈছো তাক নামাতো নহলে কি এসোপা খাই দিব মোৰ
অ তাকে আকৌ কি কয় তোমাৰ মায়ে তোমাৰ দেউতাক দেউতা পালে মোৰ লগ পিছত ক'লে এনেকে এনেকে কথা মই ছোৱালীজনীৰ বাৰ্থডে আছে কি কয় এ নাপাতো এইবাৰ তাই খাওঁতেই যায় আৰু তোমালো কি খুৱাম
ই আ ই তেনেকে নাই কোৱা হা চবে
এ শুনা শুনা শুনা এতিয়া এতিয়া যদি কি কৰি আমাক মাতিলে বাৰু হা তুমি যদি খাই পেলাক শেষ কৰি দিয়া তেতিয়া কি হব কোৱাচোন
ই, আই, তেনেকে নকয় হা। খুব বেছি এনেকে ক'লে হয়। যে, এ, তাই বেছি খায়। তাই বেছি খায় বুলি নকয়, তাই ক'ব এ, বাৰ্থডে নাপাতোঁ এবাৰ। দে অহা বছৰলে পাতিম। তেনেকে কব আৰু একো নকয়।
নাই। এতিয়া, এটা কথা কিন্তু দেই, এইটো খোৱাটো বাৰু বেয়া কথা নহয় বাৰু ভালে কথা খাব লাগে।
তাকে, এতিয়া আকৌ এতিয়া মানে, আমি যেনেকে আমাৰ টাইম, এতিয়া এতিয়া আমাৰ, টাইম টেবুল নাই কাৰনে, চেহেৰা নাই।
সেইটোৱেতো, এতিয়া মোৰ টাইম টেবুল, মই টাইমে, টাইমে, খাওঁ। এতিয়াও খাওঁগে এতিয়া। নাখামগে এতিয়া অলপ পিছত আকৌ।
চাবা, অকমান কমাই খাবা। অকমান কমাই খাবা।
কিয়, কমাই কাম আকৌ, বেছিহে খাম।
নাই। আকৌ, ৰাতি টোপনি নাহিব ন' এতিয়া বেছিক
মোৰ বে কমকে খালেহে মোৰ টোপনি নাহে।
অ'! সেইটো মই কি ক'বা, মোৰ কথাটো তাৰ মানে, অলপ হেৰি হৈ যায়গৈ।
কেজুৱেল হৈ গ'ল অলপ।
তাকে মানে, কোৱাত অলপ ভুল হৈ যাইগৈ, মানে, তুমি বুজি নোপোৱা এই কথাটো।
উম! মানে, কি জানা এতিয়া মানুহৰ প্ৰাণ হ'ল খানা। এতিয়া, মানুহৰ বেলেগ মানুহৰ প্ৰাণ সিহঁতৰ বাবু চনা হ'ব পাৰে। মোৰ কাৰণে হ'ল খানা। মোক খানা দি থাকিলে মই ধুনীয়াকে বহি থাকিম। এ এটা জেগাত।
হ'ব বাৰু উম, ঠিক আছে বাৰু।
জানা মই যেতিয়া দেউতাক অশান্তি কৰি থাকোঁ। দেউতাই ধুনীয়া কে মোলে, কুৰকুৰিটো মানে, বেচি থাকা চিপছ লৈ আনে, আনি পেলাই মোক বহাই থৈ দিয়ে আৰু। মানে, মই এডাল, এডালকে খায় থাকোঁ ন'। প্ৰথমতে, মছলাটো খাম। তাৰপিছত, চিপছটো খাম টুকুৰা, টুকৰিকে।
চিপছ কি এডাল, এডাল থাকে নেকি?
অ'! এডাল যে, থাকা ন' কুৰকুৰি থাকে, আকৌ তোমাৰ তেৰে মেৰে থাকে।
অ'! তুমি দেখোন তেতিয়াহ'লে, তুমি যদি এডাল এডালকে খোৱা, নষ্ট হৈ গোটেইকেইডাল খালে দেখো দেখোন তোমাৰ দুদিনমান লাগিব এডাল, এডালকে খালে।
উম, নালাগে। মই মানে, মচলাটো খাওঁ আৰু ডাইৰেক্ট মুখত ভৰাই দিওঁ।
স্পীডটো অলপ বেছি নেকি?
বেছি, বেছি, বেছি, এ, তুমি পইণ্টত ধৰা সেইকাৰণে ভাল লাগে ধেই।
ধেৎ তেৰিকা, আমি আগৰ নিচিনাই হৈ আছো ন'?
তাকেহে।
বহুতে কয়, তই বহুত চেঞ্জ হলি! কিন্তু, মই চেঞ্জ হোৱা নাই, মই আগৰ নিচিনাই হৈ আছোঁ।
মানে, দেখাত বা চেঞ্জ হৈছে, কিন্তু, মনটো চেঞ্জ হোৱা নাই।
অ'!
তাকে, এ, তুমি মানে, আমি দেখাত চেঞ্জ হৈছোঁ। কিন্তু, মনটো চেঞ্জ হোৱা নাই আমাৰ।
অ'! সেইটোৱে, আমাৰ মনতটোৱে এতিয়া সৰু পোৱালিয়ে হৈ আছে। বুজি নাপায় ন' মানুহ বিলাকে।
তাকেহে, এতিয়া মই যদি তোমাৰ কথা বুজি নাপালে, কেনেকে হ'ব কোৱাচোন? এতিয়া তুমি যদি মোৰ কথা বুজি নোপোৱা কি হ'ব কোৱাচোন?
সেইটোৱেইটো। মানে বুজি নাপায় মানুহ বিলাকে সেইটো কাৰণে বেয়া লাগে। বাকি তাই ৰাতি কি বনাব?
ৰাতি তাকেই মানে এয়া কি কয় ব্ৰইলাৰ লৈছোঁ, এতিয়া ভাবিছিল এতিয়া মানে আমি বইলাৰ অলপ এক কেজি মানে মানে খাব নোৱাৰিম তাকেই ভাবিছোঁ, তোমাকে মাটো নেকি খাবলে।
ধেৎ বৰ বেয়া দেই তুমি। আজিৰ লৈকেটো ট্ৰিট নিদিলাই মোক। খকুৱাৰ লিষ্টত মোক ফাৰ্ষ্টত ৰাখিছা। উম কি তাকে সঁচাকে কৈছো। বাইদাৱে, খানা বনাব শিকিলা নে নাই? খানা বনাবলৈ শিকিলানে নাই?
তাকে শিকিছোঁ বাৰু এতিয়া লাহে লাহেকৈ।
চানাৰীয়ে হৈ আছা।
নাই নাই নাই শিকিছো বাৰু শিকিচো মানে বহুত খিনি জানা হ'লো আৰু।
পাৰা ন ভাতটো চাগে হয় আৰু গেল গেলিআ।
এ এতিয়া কি কবাৰে এটা এটা ভাত হবলৈ এতিয়া আৰু হেৰি লাগিব। লাগিব তেতিয়া পাৰিম।
সেইটোয়ে মানুহৰ এক্সপিৰিয়েঞ্চ মেইন যোনটো তোমাৰ একদম জিৰ।
তাকে তুমি শিকাব লাগে ন তুমি এতিয়া তুমি যদি খাওঁতে লাগিলে ক'ত হব তুমি জানা যিহেতু। টো।
মই জানো কিন্তু মই এতিয়া যদি খোৱাটো এৰি দিওঁ। মই ক্ষীণ হৈ নাযাম জানো আৰু মই যদি ক্ষীণ হৈ যাও মই গ'লো মোলু চেহেৰাটো শুকাই যাব নহয়।
অ তাকেইতো মই তোমাৰ কথা মানে কিছুমান সময়ত পাহৰি যাওঁ। বুইছা নাই কিছুমান বৰ টেনশ্যন লাগে তোমাক লৈ।
ইহ হি হি হি আঐ ইমান মোলে চিন্তা।
কি ক'বা আৰু চিন্তা কৰিব লাগিব ন যিহেতু তুমি এজনী মোৰ লগৰ।
সেইটোয়ে কৰিব লাগে কিয়নো বহুতে নকৰে জানা ইমান দুষ্ট সিহঁত।
তাকেই।
উম দিয়া হ'ব দিয়া।
অঁ দিয়া ঠিক আছে সময় পালে ফোন অকে হ'ব।
অ বাই বাই।
বাই বাই।